হেল্ল' অ কোৱা কোৱা
ভাল খবৰ খাতি
ভাল ভাল তোমাৰ
ঠিকে আছে বাৰু
অ চাহ তা খালা
নাই খোৱা নাই তুমি খালা
মই খোৱাই নাই বাৰু খাবলৈ মনেই যোৱা নাই
অ আচ্ছা
উম পিছে কি কৰি আছা এতিয়া
আছিলো এনেই ৰুমতে
ৰুমতে আছো মই এনে আছিলো বাৰু কিবা এটা ধৰা ভিডিঅ' এটা চাই আছিলো উম আৰে অনলাইন যে আজি, আজিকালি বস্তুবোৰ শিকাই যে,
উম', - উম',
ইয়াকে কৰি আছিলো।
অ',
তাকে,
এতিয়া পঢ়া শুনাখিনি কেনে চলি আছে?
পঢ়া শুনা ভালে চলিছে, বাৰু এ', -এই, পঢ়া- -শুনাৰ লগতে কিবা এটা কৰি আছো চাইডতে
অ', -অ', -হা',
ট্ৰেডিং জানা নে ট্ৰেডিং?
উম-উম
সেই ট্ৰেডিং এ শিকি আছিলো।
আচ্ছা।
ইয়া-ইয়া তুমি কিবা কৰা নেকি?
মই', বাৰু তেনেকে একো কৰা হোৱা নাই,
উম', একো নকৰা নেকি পঢ়িয়ে আছা?
অ', মই পঢ়ি আছোঁ।
অ', ঠিকে আছে। পিছে কি আগলে কি, কি কৰিম ভাবিছা? কাৰিয়াৰত, কাৰিয়াৰত কি কৰিম ভাবিছা? হেল্ল', - হেল্ল',
হেল্ল',
শুনিছা হেল্ল',
ভইচটো আহা নাই',
অ', -অ ', এতিয়া আহিছে?
অ', - আহিছে।
অ', -অ ', ফিউচাৰত কি কৰিম ভাবিছা কাৰীয়াৰ,
ফিউচাৰত একো তেনেকে প্লেনিং হোৱা নাই। টুৱেলভটো আগতে, পাছ কৰি চাই লওঁ, কি হয়। তাৰপাছত তেনেকে, ইমান মানে, হেৰিকে ভবা হোৱা নাই ডীপলি মানে, কিন্তু এনেই উম', আৰ্টছৰ তোমাৰ এনেকে হেৰি, কৰিবলৈ, ডিগ্ৰীটো কমপ্লিট কৰি,
চিভিল -চাৰ্ভিচ এ', চাব যাব পাৰা চিভিল- -চাৰ্ভিচ ইউ-পি -এছ-চি -এ
উম', -নাই -নাই -নাই-নাই মন-নাই মোৰ সেফালে যোৱা। পইচা আছে, পইচা লগত কথা, কথা নাই কিন্তু কৰিব মন নাই মোৰাত, তোমাৰ লঃ পঢ়িম বুলি ভাবি আছোঁ মই।
ল -কৰিবলৈও পাৰা। ল-ভাল আছে।
তোমাৰ ডিগ্ৰীটো কমপ্লিট কৰি লঃ পঢ়োঁ বুলি ভাবি আছোঁ।
ডিগ্ৰীৰ পৰা একেবাৰতে লঃ পাৰি ন?
পাৰি কিন্তু মানে ডিগ্ৰীটো কৰি থলে তোমাৰ ভাল পিছলৈ।
বাৰু, মই ভাবিছিলো তোমাৰ-মই ভাবিছিলো তোমাৰ বি এ কৰি কিনে এম এ কৰিম বুলি
উম।
তাপা ভাবিলো এ না নকৰো তাতছে ভাল মই এই ট্ৰেইডিংটোকে শিকো তেনেকে সেইটোয়ে তোমাৰ ফিউচাৰত সেনেকেই ইনকাম কৰিম ভাবিছো।
অঁ-অঁ-অ।
উ ট্ৰেডিংটো ধৰা বেয়া নহয়। তাতে ষ্টক মাৰ্কেটত ইনভেষ্ট কৰিব লাগে, এনালাইজ কৰিব লাগে কেণ্ডেল ষ্টিকবোৰ, সেইবোৰে আৰু। আৰু চাই আছো ধৰাছ চাইড বিজনেছো কিবা-কিবি।
অ। নাই চাই থাকিব লাগে এইবিলাক, কৰি থাকিব লাগে সৰু সৰুৱা কামবিলাক ন?
সেইটোৱে এতিয়া ধৰা ঘৰতে কিমান পইচা সুধিবা মা দেউতাহতক? এটা সময়ত ঘৰৰ পইচাও ধৰা সুধিবলৈ বেয়া লাগি যায়।
নাই মোৰো বাৰু তেনেকে মই অনলাইন বা কিবা তেনেকুৱা কৰা হোৱা নাই, কিন্তু ঘৰত এনে বিজনেছ কৰি থকা হয় যেনেকে তোমাৰ এতিয়া টিউশচনে আহে মোৰ। অ' মই সৰু পোৱালি খিনিক টিউচন কৰাই থাকো। ক্লাছ ফাইভৰ।
আহ ভালেই আচোন।
তেনেকে কৰাই থাকোঁ বাৰু ময়ো তেনেকে, ময়ো তেনেকে আহি থাকে। কিন্তু বাকী এনেই অনলাইন একো তেনেকৈ কৰা হোৱা নাই দেই মোৰ।
অ মই তোমাৰ এয়া কৰিম ভাবিছিলো টি-শাত টি শাৰট প্ৰিণ্টিং যে?
অঁ-অ-অ
সেইটো কৰিম ভাবিছিলো, সেইটো ধৰা বেয়া নহয় ইমান।
অঁ-
প্ৰথমতে ভাবিছিলোঁ ট্ৰেডিংটো কৰোঁ, ট্ৰেডিংটো কৰি তাৰপৰা অলপ পইচা আহিলে ধৰা মই এই প্ৰিন্টিং মেচিন টো লৈ আনিলো হয়, ইমান বেছি নহয়। ফৰ্টি-ফিফটি থাউজেন মান হ'ব চাগে। আৰু টি চাৰ্ট বোৰ অৰ্ডাৰ দিলো আৰু ধৰা ইনষ্টা পেজ এটা আনিলো মই বনাই লৈ তোমাৰ তাতে অৰ্ডাৰ প্লেচ কৰিব পাৰিব সৈতে কাষ্টমাইজ কৰি এতিয়া ধৰা জানাই কাপল বোৰ।
অ পাৰি বাৰু
অ কাষ্টমাইজ কৰি ধৰা কাপলচৰ ল'ৰা আৰু ছোৱালী দুটাই মানে মেচিং মেচিং কৰা
আহ
কিছুমানে সেনেকে বিচাৰে ন সেনেকা ধৰা মই ভাবিছিলো এতিয়া কি হয় বা
তো কাপাল চৰত লাগেই আৰু
উম সেইটো
সেইটোৱে তাৰপিছত এতিয়া এনেই পঢ়া শুনা কি কৰি আছা তুমি?
হা হা
পঢ়া শুনা
ঠিকেই চলিছে বাৰু বেয়া চলা নাই মই ক্লাছে নাযাওঁ।
ক্লাছ
উম নাযাৱেই ক্লাছত। ক্লাছ যাবলৈ মনে নাযায়। কলেজ গৈ কিনে ঘূৰি ফুৰাই হয় ফ্ৰেণ্ড খিনিৰ লগত।
তেনে ঘৰতে তুমি অনলাইন কচিং চচিং সেইবিলাক ল'বা।
পাৰি অঁ।
লোৱা নাই নেকি আগে পিছে এনে।
নাই না মই এইবোৰ কৰা নাই মই অনলাইনত ইমান এটা নকৰো কব গলে। অনলাইনতটো মানে বিশ্বাস নহয় জানা। জানে কিমান স্কেম হৈ থাকে অনলাইনত।
সেইটো হয় কিন্তু কিছুমান অনলাইনত আকৌ তোমাৰ ভাল হয়। তোমাৰ তুমি এতিয়া স্কুল মানে কলেজে হওঁক বা স্কুলে হওঁক নগলেও তোমাৰ
উম
তেনেকে কিছুমান থাকে, ইউটিউবতে হওক বা
উম উম
এনেকে কিবা এব এপ হলো মানে তাতে তুমি কৰি থাকিবা পাৰা।
বুজিছো ঐ আছে নহয় কে। তোমাৰ অনলাইন টিউচন বোৰ যেনেকে এই ইয়াৰ নাম কি হৈছিলে পাহৰি গ'লো নহয়।
ফিজিক্সবালা ফিজিক্সবালা তাৰপাছত আছে ধেৰ আছে আকৌ কিবা পাণ্ডা জ্ঞান পাণ্ডা নে কিবা এটা তেনেকে ধেই আছে।
এ টুৱেলভৰ মই টুৱেলভৰ সময়তে চোৱা তাৰপিছত এতিয়া নোচোয়াই হলো।
অঁ
ঘৰতে চেট জি পিটি মাৰি দিও চেট জি পিটি যিখিনি আহে সেইখিনি পঢ়ো।
সেইটো হয় বাৰু এতিয়া বৰ্তমান চেট জি পিটিয়ে মানে আৰু চবতে ইমান সৰু সৰুকে আহি যে চবৰ কাৰণে এইটো সুবিধা হয়।
উম তাতে তোমাৰ কাষ্টমাইজ কৰিব পাৰা ধৰা এইটো এনচাৰ বেয়া লাগিছে। ইয়াতছে অলপ ডাঙৰ লাগে নহলে। ভালকে ডিচক্ৰাইব কৰিব হ'লে তাত কৰিলেই হ'ল ধৰা। সি ভালকে উলিয়াই দিয়ে যি চাবজেক্টে নহয় উলিয়াই দিয়ে ভালকে কে
আহ
এ চেট জিপিত অ পৰা মানে বহুত ইজিয়ে গৈছে ক'ব গ'লে। এ আই বোৰে বহুত ভাল প্ৰগ্ৰেছ কৰিছে।
সেইটোৱেই
এতিয়া জব কৰো বুলি ক'লো ন তুমি এতিয়া এ আই টি কৰিব পাৰা এ আই টি মানে ভাল। ভাল জব আহিছে বুজিছা।
অ'
তাতে কৰিব পাৰা তাতে বহুত পইচা আছে ৰে
সময়ে মিলাব নোৱাৰি নহয় এইফালে তোমাৰ কলেজ যোৱা। আকৌ আহি ঘৰত টিউচন কৰোৱা। আৰু তেনেকে বাহিৰৰ কিবা কিবি কাম। থাকে
অ' অ' তোমাৰ কলেজ লাইফ কেনেকুৱা গৈছে
কলেজ লাইফ আৰু ঠিকেই গৈছে আৰু এবাৰ লাষ্ট। ঘূৰা ফুৰা কৰিলোঁ‌ ফাৰ্ষ্ট ইয়েৰত কিন্তু এতিয়া আৰু অলপ চিৰিয়েছ হৈছো কিমান আৰু কৰিবা তুমি ঘূৰা ফুৰা!
ৰিজাল্ট মানে ভাল লাগে ন।
উ ৰিজাল্ট ভাল লাগে।
হয় বাৰু বহুতে বিচাৰে ভাল ৰিজাল্ট।
ৰিজাল্ট এইটোৱেতো মেইন মানে আমাৰ হেৰি ন পঢ়া শুনা।
সেইটোৱে বাৰু বি এ টোতো ইমানটা খাছ নহয় সেইটো
উম সেইটো তোমাৰ হেৰি সেইকাৰণে মানে জববিলাকৰ জব আমি যি কৰিছোঁ তাতকৈ অলপ আৰু অলপ ওপৰত যাবৰ কাৰণে আমাক ডিগ্ৰীটো লাগে।
সেইটোয়ে তুমি ডিগ্ৰীটো কৰাছা এম এতটোও কৰি দিব পাৰা এম এ কৰি দিয়া যদি তুমি এই কলেজৰ প্ৰফেচাৰ বোৰ যে সেনেকা পাই যাব পৰা তোমাৰ গভৰ্মেন্ট জবোৰ পাই যাব পাৰা ভালেকে
কৰিব পাৰি কিন্তু মই পঢ়াত একে বাৰেই মন নোৱাৰোঁ মানে বেলেগ ইমান হেৰি কৰিব থাকে। সৰুখিনিক সৰুখিনিক পঢ়াতে মোৰ বেন বাজি যায়।
পাৰি পাৰিবা পাৰিবা ট্ৰাই কৰা ফিউচাৰৰ কথা আছে ন তোমাৰ। ভাল যাব তেতিয়া যদি এম এ টো কৰিব দ পাৰা
সেইটো হয়, এতিয়া জানো কি কৰো?
লটো বেয়া নহয় বাৰু, লটো বেয়া নহয়। ল কিমান ইয়াৰ?
ল'টো তোমাৰ থাৰ্ড। থ্ৰী ইয়াৰ্চ নেকি, ওম থ্ৰী ইয়াৰ্চ। উম, তোমাৰ ভাগ ভাগ থাকে ন। এতিয়া তুমি কোনটো বা কৰা কিন্তু মই তোমাৰ মৰি মেৰিষ্টেটৰ কাৰণে কৰিবলৈ হ'লেতো তোমাৰ ছিক্স ইয়ে্চ লাগিব।
উম।
সেইটো কাৰণে প্ৰথমতে তোমাৰ মই এনেই নৰ্মেলি ল'টো কৰি ল'ম।
উম।
থ্ৰি ইয়াৰছৰ।
অ ঠিকেই আছে।
তেতিয়া মানে নৰ্মেলিটো কৰাৰ পিছত না হেৰিটো মেৰিষ্ট্ৰেটৰ কাৰণে তুমি বেছি পঢ়িব নালগা হৈ মে তেতিয়া আৰু বেলেগ আৰু ছবছৰ মানে এড কৰিব নালাগে, মানে এবছৰত মানে আমাৰ কমপ্লিট হৈ যায়।
অ অ তোমাৰ মানে ফিউচাৰটো পুৰা ছেট আছে।
সেইটো কাৰণে মানে আৰু জানো কি হয় পিছৰ কথাটো নাজানো বৰ্তমান ভাবো এইটোৱে আছো।
মই বিজনেছে কৰিম, যিমান যি হলেও বিজনেছে কৰিম।
উম ল'ৰা মানৰ বেছিভাগ খালি বিজনেচ যে, মই যিমান শুনিছো।
বিজনেচে ভাল কাৰণ ত কষ্ট আছে বাৰু, কষ্ট নাই বুলি নকওঁ। প্ৰথমতে বহুত কষ্ট হব, প্ৰথমতে প্ৰফিট হব, লছ হব, লছ হব প্ৰফিট হব এনেকেই থাকিব কিন্তু পিছলৈও মানে অলপ ইজি হৈ যায়গৈ, একো নকৰাকেও মানে ধৰা তোমাৰ আৰ্নিংটো হৈ থাকে মই একো নকৰিলেও, তেতিয়া মোৰ অন্দাৰত কাম কৰি থাকিব ন মানুহবোৰ। কিন্তু আগত আৰু ভালকে ঘিচাব লাগিব।
অঁ
যেতিয়ালৈকে ভালকে নিঘিছাও তেতিয়া নহ'ব আৰু।
এইটো তোমাৰ ল'ৰা মানুহৰহে বেছি ভাল হ'ব নেকি বিজনেচটো, ছোৱালী মানুহৰ মানে ইমান পাৰিব সিহঁতেও কিন্তু ল'ৰা মানুহৰে বেছি বেছি এইবিলাকত মানে ধাণ্ডা। বিজনেচ কৰাতটো, কিন্তু চাকৰি কৰা আকৌ ছোৱালী
ছোৱালী মানুহকে, ছোৱালী মানুহ বিলাকে কিন্তু তোমাৰ চাকৰিটো কৰে আৰু লগতে ধৰা ৰেষ্টুৰেণ্টো খুলিব বহুত মন কৰে ছোৱালীয়ে। বহুত ছোৱালি দে শুনিছো মই তোমাৰ ৰেষ্টুৰেণ্ট খুলিম বুলি কয়।
অ ৰেষ্টুৰেন্ট তাৰপিছত নহলেবা হোটেল মেনেজমেন্ট।
অঁ হোটেল মেনেজমেণ্ট, অঁ হোটেল মেনেজমেণ্টো ভালেই বাৰু।
হা
হোটেল মেনেজমেণ্টটো ভালেই বাৰু
অ' অ' হোটেল মেনেজমেণ্টো ভালেই তোমাৰ তোমাৰ কলকাতাত কৰিলে বেছি ভাল হয়।
অ' কলকাতাত ন
উম তাত কৰিলে তোমাৰ বেছি ভাল হয়।
ধৰা পইচাটো আছে অলপ
অ' উম উম উম তাত কৰি পেলাই মানে ওলাই আহিলে তোমাৰ মানে বেছি আৰু মানে আজাদি তুমি মানে এনে থাক। থাকিবই নালাগে মানে। এনে থাকিবই নালাগে মানে পাবাহি পাবাই মানে যতে নহওক।
উম পঢ়াতটো আজিকালি পইচা বুলিয়ে ক'ব পাৰি কাৰণ পঢ়ে মানুহ পইচাৰ কাৰণেই আৰু হ হ'ব দিয়া বাৰু মই তোমাক কল কৰিম ন পিছত অ'কে দিয়া